হেল্ল'
অ, জেঠাই কি কৰিছে?
অ এই ভাতকেইটা খাই পেলাই বহিছো ৰ'বা
অ, বাকী গা-মূৰ ঠিকে আছে? হেল্ল' হেল্ল' অ, জেঠাই। হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ শুনিছে?
হৈ গৈছিলে। এতিয়াহে আহিছে আকৌ
সেই মাজে সময়ে নেটৱৰ্ক বহুত প্ৰব্লেম ন
বোলো কি হল একো নুশুনা হলো। অ, ভাত খালানে নাই?
খালোঁ দিয়ক কেইটামান। খাবলৈও মন যোৱা নাই, ৰাতিপুৱা ৰুটি খালো মানে।
এই ৰুটি খালে বৰ হেৰি আভোক আভোক লাগে। মাহঁতে খালে?
অ, খালে খালে। কালি মানে কি হ'ল মাংস আনিছিলে মাংস খালো। মাংস খাওঁতে মোৰতোটো গেছ নহয়
আগতেও হয় নে নে আজিহে হৈছে?
নহয় নহয় এনে গেছ নহয় এইকেইদিন মানে কেতিয়াবা ৰাতি খালে টোপনিটো অকমান বেয়া হলে মানে মোৰ অকমান গেছৰ অসুবিধা এটা হয়
এইটো এনেইটো নিয়মত আছে আচলতে ৰাতি মাছ-মাংস খাব নালাগেও বাৰু।
অ সঁচাকে নালাগে আমাৰ খুৰাহঁতে না ৰাতি নাখায় ৰাতি দাইল ভাত খায়
সুষম আহাৰ খাব লাগে সোনকালে সজ
আৰু এটা কথা হ'ল কি মানুহ বিলাকৰ কি হয় আগত তে আমি সৰু থাকোতে মানে আমাৰ ঘৰত দেখুৱাওক খুৰাহঁতে বা মাহঁতে সদায় কয় সোনকালে খাব লাগে সোনকালে খাব লাগে আমাৰ মানে আগতে নটা চাৰে নটাত ভাত খাই দিওঁ আমি। খাই পেলাই দচটা বজাতটো খোৱা হয়ে দিয়কচোন। আৰু তেতিয়া মোবাইলৰো ইমান কথা নাই মোবাইল-চোবাইল নায়েই বা আমাক দিয়াও নাছিলে সেইটো সেইটো অৱস্থাৰ কথা কৈছো আৰু। তেতিয়া মাহঁতেও বিলাক ইমান চাই মেলি নাথাকে আমি শুই যাওঁ তেতিয়া দেহাটোও ভালে আছে। এনে এতিয়া উঠিবলে ভাল হয় আৰু এত এতিয়াও মানে উ এতিয়া মানে কি হয় যে মোবাইলটো চাই থকা যায় বা কিবা কিবি কৰি থাকোতে ভাত খোৱাও দেৰি হয়, অকনমান দেৰি হৈ যায়গে।
এই মোবাইলটোৱেতো এতিয়া বহুত বেয়া হৈছে নহয় গম পাইছা, মোবাইলতটো চাই চাই আৰু সেইযে ত পোহৰ টো চকুৰ কাৰণে বহুত ক্ষতিকৰ জানে নাজানা! আজিকালি ল'ৰা- ছোৱালী এতিয়া ধং হৈ গৈছেগৈ ৰাত টি-টো এটা দুটা ল ন এই মোবাইল চাই চাই, হু এইবিলাক পেটতে হাত ধুই লো কোৱা হৈছে শুনা পায়
ন আমাৰ মানে অৰিজিনেল ঘৰত ভাল গাঁৱত পৰিৱেশ যে তাত অকমান। তালৈ গ'লে মানে আমাৰ কি হয় উ চব সোনকালে শুই যায় কাৰণ ওচৰ-পাজৰৰ মানুহো শুৱে আৰু তাত মানে এনেকুৱা লাগে ব বহুত দেৰি হ'ল নেকি বহুত দেৰি হল নেকি এনেকুৱা লাগে মানে।
অ
সেইটো কাৰণে আৰু তাত অনুভৱটোও তেনেকুৱা হৈ যায়! কিন্তু ইয়াত আকৌ মানে কি হয় দিম অ' অ' এ ইমান দেইলৈকে মানুহ গাড়ী ঘোঁৰা চলাচল কৰিয়ে আছে ইটো সিটো মানে সময়তটো ধৰিব পৰা নাযায় তাত থাকিলে আকৌ ভাল তাত সোনকালেও হাৰ পোৱা যায় আৰু তেনেকুৱা ক্ষেত্ৰত কি হয় মানে দিনতটো অ দিনটো আছে দেই আছে দেদে এনেকুৱা লাগে এতিয়া আকৌ দেই ৰাতিপুৱাইছিলেহে দিনতটো গ'লগে কাম খিনি শেষেই নহ'লে বা যি কৰিব আছিলে একোৱে নহ'ল তেনেকুৱা লাগি থাকে মানে
উম উম
উপায় নাই আৰু কি কৰিব বাকী আপোনাৰ গা মো ঠিকে আছে
গা ঠিকে আছে এতিয়া বাৰু গা বেয়া গৈ ছিলে যে
অ' গম পাইছো। অ' তাক ঘৰ ফালে সেইফালেও মাছ সকলোৰে ভাল নহয়?
অ' ইয়াত বাৰু ইয়াত মানে কি সেই আমাৰ এইফালে ভাইৰেল জ্বৰ এটা আহিছে।
অ' এ নাই নাই ইয়াতো আছে ইয়াতো আছে সকলোৰে হৈছে ঘৰে-ঘৰে, ঘৰে-ঘৰে একে বোৱাই পেলাইছে যাৰ হৈছে
এই নক'বা আৰু নক'বা বিষতো থাকে লগত গাৰ বিষ বৰ অশান্তি লাগে অশান্তি লাগে তোমাৰ মাৰ আকৌ দাঁতৰ বিষ উঠে হেল্ল'
অ' নহ ইমান তেনেকুৱা নাছিলে এতিয়া মানে বিষাইছে দাঁত।
নাই অলপ দিন আগতো শুনিছিলো দাঁ‌ত তৰ বিষৰ কথা
অ' অ' নহয় এতিয়াও দাঁতৰ বিষ আৰু সেই ভৰি এখনৰ বিষ মানে।
অ' তেখেতৰ ভৰিবিষটোটো আছেই ন?
অহ ভৰি এখনৰ বিষ সেইটো কাৰণে অকমান দিগদাৰ হৈছে মানে।
উম
মানে মায়াৰ ডক্তৰক দেখুৱাবলৈও যায় আকৌ ভৰিখনৰো বিষ দাঁতৰো বিষ কিমাননো কি নহয় আৰু
অ' দিয়া
মানে দিগদাৰ ক'বলৈ সেইটো কাৰণে বোলো ডক্টৰ ওচৰলৈ যাবলৈ দিওঁ আকৌ সহজে নাযায়ও ডক্টৰ ওচৰলে
হয় জানো?
তাকে বুজি নাপাও কি হৈছে ডাক্তৰ ওচলে যাবলে ক'লেও নাযায়। মানে ভয়ে কৰে নে কিয়ে, দাঁত সৰাই দিব বুলি ভয় কৰে।
উম দাঁত সৰালেতো কষ্ট পাই জানো? নাপায়তো?
নাজানো দেই। মই খোৱা নাই নহয়।
উম ময়ো পোৱা নাই। আমাৰ এইফালে আজি অকমান বৰষুণ খিনখিনাইছে দেখোন। বতৰটো অলপ ঠাণ্ডা কৰিছে।
অ'।
পতাহটো আছে লগত যে?
অ'-অ' আমাৰ ইয়াতো বতাহ কা - আ - ৰাতিপুৱা সময়ত আজি বহুত বহুত পতাহ দি গ'ল।
হয় নেকি?
অ' যথেষ্টখিনি ধুমুহা বতাহ নিচিনা আহিছিলে ।ৰূপৰ বতৰ ৰূপ দেখিলে আপুনি ভয় খালেহেঁতেন।
অ'।
ইমানেই মানে উম হেৰি এইটো কি বুলি কয় অৱস্থা বেয়া মানে।
উম-উম-উম। অ' তাৰ পৰা বোলে কি? গেছ উঠাৰ কাৰণে ভাত নাখালা নেকি? এতিয়া খালানে নাই ভাত?
এ নাই-নাই । গেছ উঠা নিচিনা হ'ল। তাৰ পিছত টেবলেট এটা খাই পেলাই টোপনিও কম হ'ল যে। ধুনীয়াকে অ' মানে মই লও অকমান শুই দিও বুলি অকণমান শুব ধৰিলোঁ । তাৰ পিছত ইফালে ভাইটি এফালে ওলাই গ'ল। তাৰ পিছত দাদা এফালে ওলাই যাব ধৰোঁতে মানে মোৰ মানে টোপনি ধৰি আছে। তে ন'?
উম।
টোপনি ধৰি আছে । মোক মানে কিবা এটা কৈছিলে মই শুনাইে নাপালোঁ। পিছত আকৌ ফোন কৰোতহে সাৰ পালোঁ। ততাতৈয়াকে উঠি গৈ গা ধুইছোগে। মানে মোৰ গাত তটো একদম বেয়া লাগি গৈছিলে। তাৰ পিছত টেবলেটটো খাই পেলাই অকমান গৰম পানী অকন খাই দিছোঁ । তাৰ পিছতহে অকমান শান্তি পাইছোঁ।
ভাত অকন খাই দিব লাগিছিলে । জোৰ যাব তেতিয়াহে
নাই । তাৰপিছতেই মুগু দাইল বনাইছিলে মায়ে । তাকে অকনমান মানে আপুনি বিশ্বাস কৰক আৰু দুগহা তিনি গহা মান হ'ব আৰু । তিনি গহা মানেই খাইছোঁ।
এই কেঁচা ৰহুনটো খোৱা নে বাৰু তুমি?
মই আগতে খাওঁ। কিন্তু এতিয়া খোৱা হোৱা নাই। আগতে মানে আমাৰ আইতাই খায়।
অ'।
এটাই খাই মানে আলু পিটিকাৰ লগত সানি দিবলৈ দিয়ে মোক।
উম-উম-উম।
খাই ভাল লাগে দেই।
অ'।
তেতিয়া - এতিয়া খোৱা হোৱা নাই।
সেই কেঁচা ৰুহণটো খাব লাগে । গেছৰ কাৰণেও ভাল, প্ৰেচাৰ-চেচাৰ এনেকুৱা আদি কৰি আৰু । কেঁচ ৰহুনটোও বহুত
এতিয়া মানে আমাৰ মাৰ আগৰ দাঁত দুটা সৰিলে নহয়।
অ'-অ'।
এই দাঁতৰ-দাঁতৰ বিষ হৈ-হৈ হ'ল। কেইদিনমান
উম
মাহঁতৰ এই মায়ে মানে আগতে খুব তামোল খোৱা।
খুব-খুব তামোল খায় ন'?
অ' আগতে খুব তামোল খায়। এতিয়া বাৰু কমাই খাই আগতে তামোল খায় । মানে কি হয়, আমাৰ মায়ে যেতিয়া আগতে জইণ্ট ফেমিলি ন' আমাৰ ডাঙৰ আৰু। ঘৰৰ মানুহখিনি । গতিকে সকলোৰে কাম কৰি কৰি মানুহৰ টোপনি ধৰে, ভাগৰ লাগে, তামোল এখন মুখত ভৰাই ল'লে মানে কাম খিনি ধুনীয়াকে হৈ যায়।
উম
সেয়া কৰোঁতে কৰোঁতে কৰোঁতে কৰোঁতে এতিয়া মানে মাৰ কঁকালৰো বিষ ভৰিৰ বিষ দাঁতৰ বিষ আৰু অ-অজস্ৰ বাৰ পৰেই আপুনি জানেই।
হঁ-হঁ।
মাৰ চব ফালৰ পৰা সেয়া হৈছে। আৰু যাম যাম বুলি ডক্তৰতালে খুব কমেই কয়। আমাৰ মানে মাহঁত মানে কিবা এতিয়াৰ দিনৰ মানুহ হৈও আগৰ দিনৰ মানুহৰ নিচিনা কথা কয় মানে । এই ডক্টৰতকে বেছি মানে ঘৰুৱা এইবিলাক বেছি বিশ্বাস কৰে।
বাহ
আপুনিতো ভাবি আচৰিত হব আমাৰ মায়ে এ এমাহ মান ভা-ভঙা হাতখনে নে হাৰদি এৰাই গৈছিলে তেনেকেই থাকিলে।
ইছ ৰাম! তেনেকে কেনেকে কম বিষ - নিবিষাইনে বাৰু?
কোনো বিশ্বাস নকৰিব । অকল হালধি আৰু লতা এডাল পাই সেয়াকে মেৰিয়াই থাকিলে।
উ বিষ্ণু
তাৰপিছত আৰু ভাল নহয়, ফুলি থাকে, আকৌ অকমান ভাল হয়, অকমান ফুলি যায়। কাৰণ মানে বেছি লৰফৰ কৰিলে ফুলি যায় ধৰক মায়ে লৰচৰ নকৰাকে কাৰণে অকমান ঠিকে থাকে। মায়ে সদায় ভাবে ভাল হব । ভাল হব। তাৰপিছত ড তোৰতালৈ যেতিয়া লৈ গৈছোঁ বকি বকি ডক্তৰে আমাকে উৰাই ঘূৰাই বকিছে।
বকিবতো কেলে নবকিব কোৱাচোন বাৰু?
কাৰণ হাৰদিবিলাক বোলে হেৰি হৈ যায় যোনফালে তোনফালে গুচি যায়।
নাই বোৱাঁ আকৌ আৰু বয়সৰ কথা এটা থাকে।
অ' বয়সৰ কথা থাকে । গতিকে মাৰ লগত মানে সেইবোৰ হৈয়ে থাকে ঘটনা, ইটোৰ পিছত সিটো। এনে কি কম আৰু উপায় নাই। আৰু এনেও আমাৰ ডাঙৰ উম মানে ঘৰৰ মানে আমাৰ মানুহখিনিতো ঢেৰ আমাৰ বহুত ডাঙৰ ভাই ককাই। এনে সেইটো কাৰণে মায়ে সেয়া চম্ভালি থাকোঁতেও মাৰ বৰ দিগদাৰ হৈ যায়। আগতে একেলগে থাকোঁতে বহুত দিগদাৰ, বহুত দিগদাৰ। কাৰণ উম আপুনি ৰাতিপুৱা পৰা ৰাতিলৈকে আমাৰ মা‌হতৰ নিয়ম নীতিত থকা মানুহ। বেলেগে দিলেও নাখায় নিজে খাই বনাই। গতিকে গোটেই খিনি মানুহক দি পেলাইহে আকৌ নিজে খায়। নিজৰ ভাগলে আকৌ থাকি থাকিলেহে খায়। মানুহবোৰ আকৌ তেনেকুৱাহে। কাৰণ অম এ ৰুটি যদি বনাইছে দচটা পোন্ধৰটা বোলে খাই শেষ হৈ গ'ল এ নাখাও দে বিস্কুত এটাই চাহ অকনকে খাই থৈ দিওঁ।
উম উম।
গতিকে মানে এ আগৰ দিনৰ মানুহবোৰ আচলতে লোকক খুৱাই ভাল পাইছিলে মানে বেলেগক। আজিকালি মানুহে লোকলে থব নোৱাৰে। উ
অ নিজৰ তো আগে চিন্তা কৰি লয়।
নিজৰতো চিন্তা কৰিবলগীয়া আৰু হব কৰিবও লাগে মোৰ মতে। হয় নাই। এতিয়া দিন কালৰ যি গতি হৈছে । আপুনি যদি আপুনি যদি নোখোৱাকে লঘোণে ভোকে থাকে। সঁচাকে মানে। মই নিজেও অনুভৱ কৰো যে যেতিয়া পৰা ডাঙৰ হৈছো কৰিব লাগে সেইটো কাম, বেয়া কথা নহয় । কেলে কৈছো আগৰ দিনৰ মানুহে আমাৰ মাহঁতে চিন্তা কৰি পেলাইতো মাহঁতৰ বেমাৰত‌ পৰিলে। আজিকালি মানুহে নিজৰ নিজ জ্বৰ দেহাটো মানুহে গাড়ী গাড়ীখন কিনিলে গাড়ীত একদম কি মবিল ভৰাব, পেট্ৰল ডিপুত কোনটো পেট্ৰল মানে ভাল পেট্ৰল দিয়ে, একো মিক্স নাই সেই তেনেকে ভৰাবলৈ বিচাৰে যাব বিচাৰে। গাড়ীখন কেই টকীয়ানো? সাত লাখ, আঠ লাখ, দচ লাখ, পোন্ধৰ লাখ যিমানেই নহওক কিন্তু মানুহৰ নিহ নিজৰ দেহাতটোতো একেবাৰে কম দামী নহয়।সেইবিলাকতকৈতো জীৱ নথকা বস্তুবিলাকতকৈতো দামী ন হেভি। গতিকে নিজৰ কথা তাকে, আমি জানো এই ভাল আটা গুৰি এটা খাও ।এই এইটো আটা গুৰি দাম বেছি বা এইটো চাউলৰ দাম বেছি আমিতো তেনেকে বাছোঁ ন। কিন্তু নিজৰ ইঞ্জিনটোৰ কথাই ফাৰ্ষ্টতে ভাবিব লাগে। নিজৰ ইঞ্জিনটো ভালে থাকিলে সেই গাড়ীখনৰ ইঞ্জিনটোত বহিব পাৰিব। গাড়ী
সঁচাকে, সঁচাকে, সঁচাকে। ভাল কথা এটা কৈছা দেই তুমি। বৰ্হিয়া কথা এটা কৈছা ।উ নাভাবে নাভাবে।
উম আ আপুনি কমাই খাওক লাগিলে কিন্তু ভাল বস্তু খাব লাগে।
সেইটোয়ে সেইটোয়ে
কমাই খাওক ভাল বস্তু খাওক আৰু এ-এনেকুৱা একো নাই। মই আগতে ভাবিছিলো খুব একদম এ- একেবাৰে ভাল ভাল বস্তু এনি তাই মাছ মাংস সেয়া খোৱাই জীৱন। সেয়া খোৱা জীৱন নহয়। আপুনি আজিৰ দিনত বইল কিমান খাইছে, তেল মৰা কিমান কমকে খাইছে সেইটোৰ ওপৰতহে জীৱন ।আপুনি কিমান দিন জীয়াই থাকিব সেইটোহে নিৰ্ধাৰিত কৰিব। আপুনি কিমান মাছৰ পিছ খালে। অ মাছ মাছ আৰু মাংস কিমান খালে সেইটোৱে নিৰ্ধাৰিত নকৰে আপুনি কিমান দিন জীয়াই থাকিব কাৰণ আপুনি তেলত হেৰি কৰি কৰি ভাজি ভাজি খাই থাকি লাভ নাই ।
লাভ নাই লাভ নাই।
অ সঁচা কথা ক'ব গ'লে আমাৰ মানে আমি মাছ মাংস খুব কমাই খাওঁ । কাৰণ মানে কি জানে, আপুনি যেতিয়া এখন